হেল্ল'
হয় ভালনে আপোনাৰ
হয় হয় ভালেই আপোনাৰ
হয় মোৰ ভালেই আশা কৰিছোঁ দুয়ো নিশ্চয় ভালে আছোঁ
হয় নিশ্চয় নিশ্চয়
হয় নতুন সময় প্ৰসংগিক এটি বিষয়ৰ ওপৰত আমি আলাপ আলোচনা একদম গভীৰভাৱে এটি আলোচনা কৰিব বিচাৰিছোঁ অ বিশেষ ধৰণৰ কথা বতৰাই হয় যামি আলোচনা হিচাপত লৈছো যিহেতু অহ খুব সুক্ষ্ম ভাৱে বিশ্লেষণ কৰি কথাটো আমি আলোচনা কৰিম গতিকে আশা আপুনি মোক সম্পূৰ্ণ সহায় সজুক সহযোগিতা আগবঢ়াব
হয় নিশ্চয় নিশ্চয়
এইটো হ'ল যে আজি উম আলোচনাৰ মূল বিষয়টো হ'ল বা কথা বতৰা মূল বিষয়টো হ'ল অ প্ৰদূষণৰ কথা প্ৰদূষণ সমাজত পৰিৱেশৰ প্ৰদূষণৰ কথাম আপুনি আগ্ৰহী নে বিষয়টোৰ প্ৰতি হয় হয় হয় হয় দুই দুই মাজত সু প্ৰভাৱ পেলাই সেই চাও প্ৰদূষণ বৰ্তমান সময়ৰ প্ৰত্যয়েকখন ঠাইৰে এখন জ এটা জ্বলন্ত সমস্যা প্ৰদূষণ আপুনি কি ভাবে প্ৰদূষণ একদম প্ৰকৃতিৰ, প্ৰকৃতি সেইৰ ক্ষেত্ৰত প্ৰদূষণ আমাৰ এতিয়া জলন্ত সমস্যা হিচাপে আপুনি বিবেচিত কৰে নে?
হয় নিশ্চয় কৰো।
হয়। এ এতিয়া চাওক, উম কৰিবতো লাগিব। কাৰণ আমি নিজে যেতিয়া সেইসমূহৰ সৃষ্টিকাৰী যেতিয়া নিজেই হওঁ তেনেহ'লে সেই কথাখিনি আমি নি ক্ত মানে সেই কথাখিনি স্বীকাৰ কৰাটো এটা মানৱীয়তাৰে গুণ। হয়, বা মানৱ জ্ঞানৰে এটা গুণ হয় গতিকে, চাওক প্ৰদূষণ প্ৰদূৰ্ষণ আমি চাওক যিমানে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰসাৰতা হৈছে।
হয়, হয়।
প্ৰদূষণ মাত্ৰাও লাগে। লাহে লাহে বাঢ়িবলৈ ধৰা নাই নে আপুনি চাওক কি ধৰণে প্ৰদূষণৰ মাতা বাঢ়িব লৈছে। আজি কেইবছৰ মানৰ আজি কেইবছৰ মানৰ আগৰ আপুনি আমাৰ বায়ুৰ বিশুদ্ধতাটো চাওক। আমাৰ দেশৰে হওক, বা অন্যান্য ৰাজ্যসমূহে হওক দেশৰ বায়ুৰ পৰিমাণ চব কেনেকুৱা ধৰণৰ। কেইবছৰ মানৰ আগত আমাৰ প্লাষ্টিকৰ আৱৰ্জনাৰ পৰিমাণ চাক কিমান হৈছে। আজি কিমান হৈছেহি। মাটিৰ গুণাগুণ কিমান ধৰণৰ হ্ৰাস হৈছে সেইটো চাওক। আপুনি গোটেই সামগ্ৰী। গোটেই যদি চাবলৈ যাওঁ আমি কিন্তু কোঙা হৈ পৰি আছো। কৰি আছো। লাহে লাহে আমাক কুঙা কৰি কৰি গইছে প্ৰদূষণ সমূহে, আমি আমাৰ ব্যৱহাৰিক জীৱনত প্ৰয়োজনীয় যিসমূহ সুবিধা, সুবিধা খুব বেছি সুবিধা প্ৰদান কৰা সামগ্ৰীসমূহ ব্য্ৱহাৰ কৰিছো। কিন্তু সেই ব্যৱহাৰ খোৱা সামগ্ৰীখিনি সঠিকভাৱে নিৰ্দিষ্ট ঠাইত পেলোৱা নাই। বা আমি আমাৰ সুবিধাৰ কাৰণে অতয়ধিক কিবা সামগ্ৰী মাটিত ব্যৱহাৰ কৰিছো অনান্য জেগাত। ঠাইত ব্যৱহাৰ কৰিছো নিজৰ সুবিধাৰ কাৰণে গাড়ীখন দচ-বছৰ পৰ্যন্ত, বা', তিনি চাৰি মাহ ছমাহৰ পৰ্যন্ত কোনো চাৰ্ভিচিং নকৰাকে চলাই আছো। যাৰ ফলস্বৰূপে, পৰিৱেশটো সমগ্ৰিকভাৱে গোটেই অ', সামগ্ৰিকভাৱে প্ৰদূষন কৰি পেলাইছে, যিহেতু পৰিৱেশটো আমাৰ ব্যক্তিগত নহয়। সকলো ব্যক্ত, এজন ব্যক্তিয়ে প্ৰদূষণ কৰিলে সকলোৰে বাবে প্ৰদূষিত হয়, তে', সেইখিনি-সেইখিনিত আমি সেইখিনি আপুনি মোক এটা কথা কওক? যে', আমি বৰ্তমান সময়ত সেই, প্ৰদূষণ- প্ৰদূষণৰ প্ৰতি খন যে ইমান খিনি হৈছে। আমাৰ সেই মাজত সচেতনটো আছে নে', নাই আপুনি সেই কথাটোক মোক ভালদৰে
হয়-হয় আচলতে চাবলৈ গলে সেই প্ৰদূষণৰ ভয়তটো চাব মানে ভয়তটো আছে বুলিও ক'ব লাগিব নাই বুলিও ক'ব লাগিব কিয়নো মানুহে জানে যে', কি', - কি', কাৰণত প্ৰদূষণটো হৈছে, কিন্তু সেই সেই মানুহে সেই কথা কথাটো জনাৰ পিছতো, সেই এক', হেইকামে কৰিয়ে থাকে হয়- হয়- হয়। আচলতে চাবলৈ গ'লে আমাৰ প্ৰদূষণ আচলতে তিনি- প্ৰকাৰৰ দেখা যায়।
শ শব্দ প্ৰদূৰ্ষণ আৰু আৰু পানী প্ৰদূৰ্ষন মানে প্ৰধানকৈ তিনি প্ৰকাৰ দেখা যায়। কিন্তু সেই তিনিওটা প্ৰদূষন ফোনত প্ৰভাৱ পেলোৱা এটা আচলতে, প্ৰধান কাৰণ হিচাপে আমি প্লাষ্টিকক,
হয়', -হয়', নিশ্চয়-নিশ্চয় চাওক আপুনি একদম এটা শুদ্ধ কথা কৈছে, অহ', শুদ্ধ কথা কৈছে। মই এইখিনিতে একেটা কথা কব বিচাৰিছোঁ, যে', প্লাষ্টিক সমূহৰ চাক প্লাষ্টিকে আজি আপুনি যোন চাৰিটা সম- মণ্ডলৰ কথা ক'লে, বায়ু জল, ফল। আৰু যিসমূহৰ কথা ক'লে শব্দৰ কথা, বায়ুতে পৰিব কথাটো কৈছো, সি গোটেইকেইটা খেত, প্লাষ্টিকে, কিন্তু আপুনি সাময়িকাৱে চওক প্লাষ্টিক, গতিকে কিন্তু গোটেইটা প্ৰদুষণৰ মুলচিন।
হয়
মই আপোনাক সমৰ্থন কৰিছো একদম যুক্তিত সহকায় হয়ভৰ দিছে যে আপুনি আপোনাৰ কথা খিনি পুনৰ আৰম্ভ
হয় আচলতে প্লাষ্টিক আৰু পলিথিন দুইটা বস্তু তো একেই আৰু মা আচলতে সেই পলিথি থিন আৰু প্লাষ্টিকৰ জৰিয়তে আমাৰ বহুত আচলতে সুবিধা হোৱাও দেখা গৈছে যে হয় সুবিধা কৰে আচলতে পৃথিৱীখনত চাবলৈ গলে আচলতে সৰহখিনি বস্তুৱে প্লাষ্টিকেৰে নিৰ্মিত হয় হয় সেই প্লাষ্টিকৰ প্লাষ্টিকে আছে প্লাষ্টিকে আচলতে বহুত সুবিধাও আগবঢ়াইছে কিন্তু আমি চাব লাগিব। যাতে আমি প্লাষ্টিক টিক তৌ, খুব কম পৰিাণে ব্যৱহাৰ কৰোঁ। হয়, হয়
মা যিহেতু আপুনি সেইটো কথাটো কৈছে। যে ব্যৱহাৰৰ ক্ষেত্ৰত আমি কি কৰিব লাগে। এটা নিৰ্দিষ্ট হেৰি আনিব লাগে। কিন্তু প্ৰশ্ন উত্থাপন হয়। যে কিয়? কিয়? নিৰ্দিষ্ট পৰিমাণে ব্যৱহাৰ কৰা। লাগে কাৰণটো। জ্ঞানেতো ইয়াতো যিহেতু ভাল হিচাপে কৰিছে। অ প্ৰস্তুত কৰিছে। কিন্তু কথাটো কি হয়। যে এই কথাটোত আমি এই দিশটো মন কৰিব লাগিব। যে প্লাষ্টিক হৈছে এনেকুৱা এবিধ বস্তু। অপচনশীল বস্তু মাটিত নপছে। আপুনি ধৰক পেলাই থওক বহুত বছৰৰ মূৰত। ক্ষয় যাব পাৰে। কিন্তু সম্পূৰ্ণৰূপে নপচে। যদিও মাটিত পৰি থাকে। সি শিক্ষা কি কি কয়। মাটিৰ গুণাগুণ হ্ৰাস। কৰে সেইখিনি যথেষ্ট এইবিলাক দেখা পোৱা। গৈছে লগতে কি কয়। আপুনি ধৰক নেপেলালে যদি তাক আপুনি পুৰি পেলায়। অনান্য আমাৰ অ বিকল্পটো। পুই পেলোৱা হ'ব। আপুনি যদি পুৰি পেলাই। পুৰি পেলালে। কি হ'ব তাৰ পৰা কাৰ্বন মনক্সাইড। কাৰ্বন ডাই অক্সাইডৰ উৎপন্ন হোৱা। দে খাব যাব। যাৰ ফলত বায়ু প্ৰদূষণ এইফালে চক পেলালে মাটি প্ৰদূষণ। কৰিলা বায়ু প্ৰদূৰষণ। গতিকে আমি সেই কথাটোৰ ওপৰত নিৰ্ভৰ কৰি আমি ক'ব লাগিব। নিৰ্দিষ্ট পৰিমাণে ব্যৱহাৰ কৰিব লাগে। সেই কথাটো আপোনাৰ যথেষ্ট অ। কথাখিনি সুন্দৰ হৈছে। আপুনি পুনৰ আৰম্ভ কৰিব পাৰে।
হয়, হয় তাৰ লগতে আমাৰ প্লাষ্টিকে পানী।
হয়, হয়
জলত আচলতে যদি প্লাষ্টিক পেলোৱা যায় সেই সেই প্লাষ্টিকটো তাত পচি নাযায় তাত সেই তাতো বিভিন্ন ধৰণৰ প্ৰদূষণ কৰা দেখা দেখা যায় পানী প্ৰদূষণো হোৱা দেখা যায় প্লাষ্টিকৰ ফলত
হয় হয় আৰু জলচ পানী বিলাক জলচ উদ্ভিদ বিলাক সেইবিলাকৰো যথেষ্ট ক্ষতি কৰা দেখা যায় য হয় হয় হয় দেখা পোৱা যায় এতিয়া আমি প্ৰকৃততে আমি প্ৰদূৰষণৰ কথা পাতিবলৈ গৈছো আৰু সেই ক্ষেত্ৰত একঘামী হৈ গৈছে যে প্লাষ্টিক বিষ বিষয় কাৰণ কাৰণ এঘামী হ'বলগীয়া কাৰণো কাৰণ গোটেই সৃষ্টি যদি আমি চাবলৈ যাওঁ বেছি ভাগে কাৰন প্লাষ্টিকে ক্ষতি কৰা দেখা এতিয়া দৈনন্দিন জীৱন আপুনি চাক ৰাতিপুৱা শুই থকাৰ পৰা ৰাতি শোৱালৈকে প্ৰায় নবৈ শতাংশৰ ওচৰা ওচৰিকৈ আমি কিন্তু প্লাষ্টিক ক'ব
হয় হয়
একদম সত্য কথা কিন্তু বৰ্তমান সময়ত এটা আমূল পৰিবৰ্তনো আহিছে যে প্লাষ্টিকক ৰিপ্লেচ কৰা হৈছে নিৰ্দিষ্ট বস্তুৰ যোগেদি যাৰ জৰিয়তে প্লাষ্টিকৰ ব্যৱহা ভাৰটো কম হোৱা দেখা পোৱা গৈছে যাৰ বাবে। আমি অত্যন্ত। উ এটা, এটা প্ৰগতিৰ মানে এটা নতুন ধাৰা দিশে আগবাঢ়িছো। প্ৰদূষণৰ ক্ষেত্ৰত যে আমি। সচেতন হৈছো, সেইটো এটা চীন বুলি আমি গম পাব পাৰো হয়নে?
হয়, নিশ্চয়-নিশ্চয়।
অ' এটা প্লাষ্টিকৰ সেইখিনিত আমি দেখা পোৱা গৈছে। লগতে আকৌ চাওক। আকৌ চাওঁক, আমাৰ যান-বাহনৰ ক্ষেত্ৰখনলে চাওঁক। দিনক দিনে যান-বাহনৰ সংখ্যা - খ্যা বাই। কি আহিছে। আমাৰ শৰীৰ চালিত যিসমূহ আছে বা আমি যিসমূহ আমাৰ বলেৰে যিসমূহ চলাও। সেই-সেই। সমূহৰ মাত্ৰা কমি আহিছে। যান্ত্ৰিক মাধ্যম বাঢ়ি বাঢ়ি গৈ। আজি কেইামান আগৰ বছৰলৈকে। হক পেট্ৰল মানে খনিজ আহ যিসমূহ। খাৰুৱা তেল সেই অ'সেইসমূহত। চলা যান-বাহনৰ সংখ্যা কিমান আছিলে? কিন্তু এতিয়া। কিন্তু এতিয়া এটা পৰিৱৰ্তন অহা গৈছে। আপুনি চাওক আজিকালি কি ইলেক্ট্ৰিক যিসমূহ অ হয় বেটেৰী। বেটী চালিত যিসমূহ ওলাইছে যন্ত্ৰ পাতিয়ে হওক বা আমাৰ যান-বাহনসমূহ হওক।
হয়, হয় আচলতে - আচলতে সেই ইলেক্ট্ৰিক যিসকল যান যি। যিখিনি মানে যান-বাহন আছে সেই ইলেক্ট্ৰিক যান। বাহন খিনি আচলতে বহুত। আচলতে প্ৰদূষণ। ষণ ৰোধ কৰা দেখা যায়। কাৰণ সেই যিটো- ইলেক্ট্ৰিক, ইলেক্ট্ৰিকৰ ইলেক মানে। ইলেকট্ৰিচিটিৰ দ্বাৰা যিটো চলে মানে হয় বেটৰী দ্বালা দ্বাৰা কাৰেণ্টৰ দ্বাৰা যিটো চলে তাত কোনো গেছ গেছ ওলোৱা দেখা নাযায় যাৰ ফলত তাৰ একো প্ৰদূষণ হোৱা দেখা নাযায় হয় বায়ু বায়ু প্ৰদূষণ দেখা দেখা পোৱা নযাই তাৰ লগতে কি হয় সেই ইলেক্ট্ৰনিক অঁ যিসকল আ যি যিবোৰ আমি টমটম বুলি কওঁ টমটম আৰু গাড়ীও ওলাইছে বিভিন্ন স্কুটি গাড়ী তেনেকুৱা বহুত যান বাহন দেখা দেখা গৈছে সেই সেই সেইখিনি যান বাহনে আচলতে শব্দ একো শব্দ নকৰে হয় শব্দমুক্ত আচলতে মানে তাৰ ফলত শব্দ প্ৰদূষণটো ৰোধ
হয় ৰুপ পোৱা দেখা গৈছে হয় সেই একদম সময় প্ৰাসংগ কথাৰ আপুনি এটা ধাৰণা আগবঢ়াইছে যোনটো একদম আমি সম্পূৰ্ণৰূপে আহ আগবাঢ়ি অনুভৱ কৰিছো সেই কথাখিনিত যে আপুনি যোনখিনি কলে মই যোনখিনি আপোনাক আগবঢ়াইছিলো স্থাপন কৰিছিলোঁ একদম সুন্দৰ উৰ্ৱক উত্তৰ আমি পাইছো বুলি আশা কৰো আমি ভাবিছো কাৰণ আপুনি কথাটো সম্পূৰ্ণ কৈছে যে ইলেক্ট্ৰিক হে খাৰুৱা তেলৰ পৰিবৰ্তে ইলেক্ট্ৰিক আহিছে চ'লাৰো আহিছে যিটো হওক কি হয় আলটিমেটলি গৈ শক্তিটো ষ্টৰ হয়গে বেটীত বেটী চালিত হৈ হয় ন গতিকে সেই ক্ষেত্ৰ খিনি পৰিৱৰ্তন আহিছে আমি কেৱল এটা কথাই ক'ব নোৱাৰি যে মানুহে কেৱল অকল প্ৰদূষণৰ ক্ষেত্ৰত মানুহে অকল প্ৰদূষণতে কেৱল তেওঁলোক এ উস্তাদ আৰু হেৰিৰ ক্ষেত্ৰত হেৰি নহয় গতিকে সেই সেইসমূ মমৰ যিসমূহ ক'লো কণ্ডিশ্যন সেই কণ্ডিশ্যনসমূহে পৰিৱেশৰ প্ৰতি আমি সজাগতাও যথেষ্ট দেখা পোৱা গ সজাগতাৰ চিন অনা দেখা পোৱা গৈছে আহ আৰু বিষয়টো যথেষ্ট দীঘলীয়া কিন্তু সাময়িকভাৱে মই আশা কৰ ভাবিছো যে গোটেই বা প্ৰদূষণৰ কথাখিনি গোটেইখিনি আমি সামৰি লব পৰা নাই যদিও বৰ্তমান প্ৰাসংগিকভাৱে চলি থকা প্ৰদূষণৰ যিসমূহ কাৰক যিসমূহ অ' অৱস্থা সেই বিষয়ে আমি আলোচনা কৰিছো আৰু নিশ্চয় কৰিছো আৰু আপোনাৰো ভাবিছো। যথেষ্ট আপোনাৰ কথাও মই জানিব পাৰিছো মনৰ বহু কলকথা জানিব বিচাৰিছোঁ। পাৰিছো জানিব পাৰিছো মোৰ কথা আপুনি জানিব পাৰিছে। পাৰিছে। আশা কৰিছো আপুনি উপকৃত হৈছে আমিও উপকৃত হৈছো। ইয়াৰ পৰা ইয়াৰ দ্বাৰা জনসাধাৰণো। উপকৃত হওক সমাজক উপকৃত সিয় এবাৰ নতুন এটা বিপ্লৱ সৃষ্টি হওক নতুন আশা নতুন নতুন ধাৰণাৰে নুনগতিৰে সমখন আগবাঢ়ি গতিকে শেষত আপোনাৰ এটা নতুন নতুন আপোনাৰ এটি নতুন আকৌ ফোনৰ এটা ৰিভিউ বিচাৰিছো কেনেকুৱা
হয় আচলতে ভালেই লাগিলে।
হয় - হয় - হয় নিশ্চয় ধন্যবাদ আজিলৈ কিছু ভালে থাকক সুস্থ হৈ থাক থাকক সুস্থ হৈ হৈ থাকক আজ আজিলৈ ৰাখিছো শুভৰাত্ৰি।
শুভৰাত্ৰি ধন্যবাদ।